পাইছা।
কাৰ শুনা পাইছোঁ। কেনে আছা ভাল নে? ময়ো মই এনেই আছোঁ। মোৰো ভালে।
কি কৰি আছা তুমি এতিয়া?
মই এনেই বিচনাত বহি আছোঁ। তুমি কি কৰি আছা?
ময়ো বহি আছোঁ। বহুত গৰম পৰিছে ন'? গৰমৰ বাবে মই
হয় দিয়া। উম বাকী ভালে আৰু ন' সকলোৰে? খোৱা বোৱা কৰা নাই, খামহে। তুমি খালানে?
অ, মই খালো কিবাকিবি অলপমান, কিন্তু ঠাণ্ডা অলপমান খালো। কিন্তু ভাত খোৱা নাই আৰু এতিয়া।
ময়ো সেই ভাত খোৱা নাই। ভাত অলপ দেৰিকে খাম। ভাত নেখাওঁ দে। গধূলি সময়ত কিবাকিবি অলপ মইও খালোঁ। সেইকাৰণে অলপ দেৰিকে খাম বুলি ভাবিছোঁ।
হয় অ। উ গৰমতটো বহুত বেছি পৰিছে ন'!
হয় এইকেইদিন বৰ গৰম পৰিছে। জুলাই মাহ অহাই নাই গৰম পৰিলেই। জুলাই মাহত আৰু গৰম পৰিবলৈ আছেই। বাকী বতৰৰ কথানো কি ক'ম, কেতিয়াবা বৰষুণ, কেতিয়াবা ৰ'দ ধৰিবই নোৱাৰি।
অ তেনেকেই বতৰটো একদম মানে খেলিমেলি হৈ আছে আৰু। গৰমটো যি প্ৰকাৰে পৰিছে এনেকুৱা লাগিছে ধুমুহা বতাহ দিব নিচিনা লাগি আছে।
অ' দিলে মানে আকৌ কেতিয়াবা অনিষ্টও কৰে নহয়। ধুমুহা আহিলে ভয়ো লাগে।
বৰষুণতো পৰিলে বাৰু ঠিকেই লাগে, কাৰণ বতৰটো ঠাণ্ডা পৰে। এই বত
বৰষুণ মইয়ো বৰ ভাল পাওঁ। সেয়ে ভয় লাগে।
বতৰটো অলপমান ঠাণ্ডা পৰিব বৰষুণ দিলে।
হয়। ধূলিও বহুত হৈ গৈছে ৰাস্তাত। বৰষুণ দিয়ক দিয়া, এজাক বৰষুণৰ প্ৰয়ো জনো আছে।
উম, আমাৰতো যিয়েই নহওঁক, উত্তৰ পূৰ্বাঞ্চলত অলপমান গৰমটো কমেই পৰে। বাহিৰত বেছিয়ে পৰে।
হয়।
বেলেগ ৰাজ্য সমূহতো বহুত
মানুহৰো কষ্ট লগতে জীৱ জন্তুবোৰো কষ্ট পায়।
হয় দিয়া, ঘৰচীয়া বোৰতো, উম, ঘৰচীয়া জীৱ জন্তু বোৰত তোৰ মানে মানুহে চাব পাৰে, পানী দিয়ে। বনৰীয়া জীৱ জন্তু বোৰে পানী বিচাৰি বহুত কষ্ট পায়।
তাহাঁতৰ সঁচাকৈ বহুত কষ্ট হয়।
উম, ভাবিলে দুখেই লাগে।
ইমান প্ৰদূৰ্ষণো হৈছে!
হয়।
আজিকালি জীৱ জন্তু বোৰ? হয়, তাকে জীৱ জন্তু বোৰ থাকিবলৈ ঠাই নোহোৱা নিচিনাই হৈছে, সকলোৱে হাবি জংঘল বোৰ মানুহে কাটিচোন শেষেই কৰিছে।
অঁ এতিয়াতো মানুহে ডাঙৰ ডাঙৰ বিল্ডিং, মল বোৰ বনাই পেলাই মানে নিজৰ স্বাৰ্থৰ বাবে যি জীৱ জন্তুবোৰৰ ঘৰ দুৱাৰ নাইকিয়া কৰিছে, হয় দিয়া। প্ৰদূৰ্ষণ কৰি কৰি
হয়, আজিকালি সকলো স্বাৰ্থ কৰে বুলিয়ে ক'ব লাগিব আৰু নিজৰটোৱে চোৱা নিচিনা হয়।
উম, আজি তাকে খোৱা বোৱা কি বনাইছে আজি তোমালোকৰ?
আজি মায়ে, এইকেইদিনতো গৰমত আৰু দেখিছাই আৰু এইকেইটা চবজিয়ে এইকেইটা চবজি পাচলিয়ে চলি আছে লাওৰ লাওৰ চব তাৰ পিছত আকৌ বেঙেনা, তিয়হ,
তিয়হ খাব লাগে এতিয়া, অ'এতিয়া গৰমত তিয়হ খালে গাটো ঠাণ্ডা পৰি থাকে ন
হয়। এই পাচলি এইবোৰ গৰম দিনত, পাচলিবোৰ ভালেই লাগে বাৰু খাই তুমি পাত শাক খোৱাানে?
নাই, মোক খাই পোৱা নাই। এইটো কি বস্তু?
মানে, পাত শাক যেনে লাই, লফা, এনেধৰ
অ' বৌ ' অ' অ' মই চবজি বুলি ভাবিলো কিবা। অ' শাকবোৰ? খাওঁৱে মই, মাজে মাজে অ' যেতিয়া মানে অলপ জোল বনাই আঞ্জা বনালে ভাল লাগে খাই।
অ' মাছৰ সৈতে খায়ো ভাল লাগে।
অ' সৰু সৰু মাছ নাইবা ডাঙৰ মাছ দি বনালে ভাল লাগে খাই।
হয়, আম খোৱা হৈছে নে, এইবাৰ গৰমত?
অ', এইবাৰ আম খাইছো, আ, গৰমত। খুব ভাল লাগে, আম খালে একদম মনটোৱে ভাল লাগি যায়, গা মোৰ ঠাণ্ডা পৰি যায়।
হয় দিয়া, আমিও এইকেইদিন আমো খাইছোঁ, লিচুও খাইছোঁ, বতৰৰ ফল মুঠতে খাইছোঁ বুলিয়ে ক'ব পাৰি আৰু তোমালোকে?
হয়, দিয়া খাইছোঁ। লিচু খাইছোঁ, আম খাইছোঁ, কঠালটো বাৰু যি ন'হওঁক গৰম হয় ন, কঠাল খাবই নোৱাৰি।
হয়, কঠাল খাই বাৰু বেয়া নাপাওঁ, কিন্তু আমাৰ ইয়াত প্ৰায়ে তেনেকে কিনিয়ে খোৱা হয়। গছৰ, গছ তেনেকে নাইয়ে বুলিয়ে ক'ব পাৰি বাৰিত। আমাৰ বাৰিত, আ, কঠালৰ গছ নাই, কিন্তু আমৰ গছ এজোপা আছে বাৰু কিন্তু তেনেদৰে লগা নাই। বাৰ
অ', আম, আছে আমাৰ বহুত সিজোপাই আছে আমৰ গছ, খাই ভাল লাগে আম। ঘৰৰ আম বুলি ক'লে এনেও ভাল লাগে।
হয়, তোমালোকৰ ঘৰত, বাৰীত ফল-মূ ফল মূলৰ গছ কি কি আছে?
আছে, লিচু গছ আছে, আম আছে।
লিচু যে মোৰ বৰ প্ৰিয়। ইমান ভাল পাওঁ খাই।
হয় দিয়া, খাই বৰ ভাল লাগে লিচু।
আমাৰ ঘৰত হেই তেনেকে ফল-মূলৰ গছ নায়ে বিশেষকে।
অ তেনেকে বিশেষ কল কলৰ আছে কলগছ এনেকে মালভোগ। কল, চেনীকল এনেকুৱা আছে।
কলৰ গছ আমাৰো আছে।
উম।
কল খাইও বৰ ভাল পাওঁ। ফল-মূল বিশেষকৈ ভাল পাওঁ বুলি নাই। ফল-মূল গোট গোটেইখিনি বস্তুৱে খা, মই ভালেই পাওঁ, কিছুমানে হয়তো ভাল নাপাবও পাৰে।
অ', কিছুমানে ভাল নাপায় বাৰু দেই, কিন্তু খাব লাগ যে স্বাস্থ্যৰ বাবে বহুত ভাল ন?
সেয়াই আৰু স্বাস্থ্যৰ কাৰণে ভাল বিলিও খাওঁ কিছুমান। ফল-মূল, প্ৰায় আমাৰ ফল-মূল খোৱা হয়েই।
অ', পানী খুব খাবা, পানী।
পানী খাবলৈ চেষ্টা কৰি আছোঁ, গৰমত।
অ এইবাৰ নাৰিকলৰ পানী খোৱাই নাই আমাৰ। আচলতে ঘৰতো নাই, এনে ওলাই গ'লেহে। খোৱা হয়।
আমাৰতো ঘৰত খুব নাৰিকলৰ গছ আছে। ও, গৰমৰ বাবে ওলাবই নোৱাৰি।
অ', তেনেকে বাহিৰত কামও ওলোৱা নাই, সেইবাবে বাহিৰলৈ যোৱাই হোৱা নাই। কাম থাকিলেহে বাহিৰলে যোৱা নিচিনা হয় যে, অ', এইকেইদিন যোৱা নাই।
অ'। পৰীক্ষা চলিব চাগে, সেইবাবে যোৱা নাই।
হয় পৰীক্ষাও হ'ব একেবাৰে পৰীক্ষা দিবলৈ যাম বুলি ভাবি আছো আৰু আৰু লগতে এডমিশ্যন হৈ আছে।
অ', ভালকে পঢ়া শুনা কৰিবা পৰীক্ষাটো ভালকৈ দিবা তোমাৰো সমাজ তত্বত আছিলে ন'।
হয় মোৰ সমাজতত্বৰ বিষয়ত।
অ', ভালকে পঢ়িবা তেতিয়াহে নম্বৰসমূহ উঠাবলৈ ভাল হ'ব।
চেষ্টা কৰি আছো আৰু নিজৰ ফালৰ পৰা যিমান পাৰো। কি হয়গে আৰু এতিয়া পৰীক্ষাত। পৰীক্ষাত আৰু পৰীক্ষক নম্বৰ দিয়াৰ ওপৰতে
অ ৰাতিপুৱা কিমান বজাত উঠা তুমি
মই ৰাতিপুৱা সাত বজাত উঠো তুমি কিমান বজাত উঠা?
মই ছয় বজাত উঠো ৰাতিপুৱা খোজ কঢ়া নে নকাৰা ৰাতিপুৱা উঠি?
খোজ কঢ়া হয় দেই মোৰ তেনেকে সময়সীমা বুলি কোনো কথা নাই মই কেতিয়াবা ছয় বজাতো উঠো সাত বজাতো উঠো। উঠি পেলাই সদায় সদায় কৰা নহয় খোজতো সদায় কৰা নহয় মাজে সময়ে প্ৰায় কাৰো বুলিয়ে ক'ব পাৰি তুমি?
উম, মই ৰাতিপুৱা কিন্তু বিশেষ মোৰ খোজ কঢ়া নহয় মই আবেলিহে মই বেছিকৈ খোজ কাঢ়ো।
হয় আব ৰাতিপুৱা সময়ত অকমান খৰ ধৰ নিচিনাও হয় সকলোৱে নিজৰ নিজৰ কামৰ বাবে ওলাই যায় ঘৰৰ মানুহবোৰ। সে অকমান খৰধৰ নিচিনাকে টাইম টো সময়তটো পাৰ হৈ যায় আৰু।
অ', সেইবাবে মানে ৰাতিপুৱা অ', নিজৰ মানে যিখিনি কাম থাকে সেইখিনিতে ব্যস্ত হৈ যোৱা যায় বাকী খোজ কঢ়া মানে নিজক লৈ পেলাই ব্যস্ত হ'বলৈ মানে খুব কমেই হয় মানে কাম বনত লাগি থাকোতেই
হয়।
আবেলি টাইমতহে খোজ কাঢ়ো অলপমান। অলপমান তেতিয়া স্বাস্থ্যৰ কাৰণে ভাল অ', ফুলৰ বাগিছা আছে। তোমালোকৰ আছেনে?
আমাৰো সেই আগফালে সৰুকৈ মায়ে এখন ফুলৰ বাগিছা লগাইছে তাতে ৰাতিপুৱা সময়ত খোজকাঢ়ো মন গ'লে মানে সেই আবেলি সময়ত টো সেই খোজে কৰা হয় আগফালে অলপমান।
উম।
ফুলৰ বাগিছাখন থাকিলে ঘৰখনো শুৱনি হয় দিয়া।
অ', শনি হয় এতিয়া যিহেতু ইমান গৰম পৰিছে পানী দিওঁ আবেলি টাইমত পানী দি থাকিলে তেতিয়া ভাল সতেজ হৈ থাকে ন' ফুলবোৰ।
হয় আমাৰো সেই মায়ে দিয়ে বিশেষকৈ মোৰ ইমান এটা কাম কৰা নহয় নিজৰ কামতে ব্যস্ত হৈ থকাৰ নিচিনা হয়। সময় পালেহে চোৱা চিতা কৰা হয় মাজে সময়ে।
অ'। চাবা বাৰু মনোযোগ দিবা কেতিয়াবা নিজৰে মনতটো ভাল লাগে দিয়াচোনক।
হয় মনতটো ভাল লাগি থাকে গছ-গছনি প্ৰকৃতিৰ লগত দেখা
হয় দিয়া এতিয়া গৰমৰ দিনত উম গৰমৰ দিনত এতিয়া গছৰ তলত বহিলে কিমান ভাল লাগে গাটো সজীৱ হৈ উঠে ন'।
হয়, তোমাৰ লগত- কথা পাতি ইমান ভাল লাগে মোৰ।
মোৰো তোমাৰ লগত কথা পাতি বৰ ভাল লাগে।
আকৌ কেতিয়াবা কথা পাতিম ন আজি- দিলে হ'ব
উম্ ঠিকে আছে দিয়া আজিলৈ ৰাখিছো দেই।
অ ৰাখিছো দিয়াক। শুভৰাত্ৰি।
অ শুভৰাত্ৰি।